শুনিছো কোৱা
অ কি কৰি আছা। এতিয়া মই যে এনে
হয় হয় খালোৱে মাত্ৰ তুমি
অ মই খালো চাহ পকৰী খালো আৰু এইবিলাকে কঁঠাল খালো আজি-
হা
চাহ পকৰী আৰু কঁঠাল খালো
অ খবৰ পাতি ভালনে নে
আছো আৰু ভাল বেয়াৰ মাজতে তোমাৰ
হয় মোৰ ভালেই বৰ্তমান ক'বলৈ গলে অ আজি এনে অকনমান মোবাইল ফোনৰ
উ হয় সে ঠিকে ভাবিছা আ কাৰণ মোবাইল ফোনৰ ওপৰত আলোচনা কৰাতো আমাৰ কাৰণে ভালেই
হয় হয় হয়
মোবাইল ফোন বুলি ক'লে আমাৰ অ দুটা প্ৰকাৰ থকা আমি দেখা পাওঁ যে মোবাইল ফোনৰ আমাৰ এটা ভাল উপকাৰিতাও আছে তাৰ আমাৰ অপকাৰিতাও আছে চাবলৈ গ'লে আমাৰ মোবাইল ফোনৰ উপৰিও যিটো আমাৰ ভাল গুণ সেই টোৰ উপৰি আমাৰ নলগা গুণখিনি আমাৰ বৰ্তমান সময়ত ব্যৱহাৰ কৰি থকা আমাৰ বৰ্তমান সমাজত দেখা পাওঁ বা চলি আছে কবলৈ গলে যে আমাৰ ধৰি ল বা শিক্ষাৰ ক্ষেত্ৰতে ক'বলৈ গ'লে আমাৰ ল'ৰা ছোৱালী সকলে আমাৰ পঢ়াই পঢ়িব বুলি কয় মোবাইল ফোন টো লৈ যায়। আহ মেজৰ মেজত বহি তাত গ্ৰুপত বা তাত কিবা লিখিম বুলি কৈ তাৰ ম অ যিবিলাক মোবাইলত আ ন নকৰিবলগীয়া কাম থাকে বা ৰিলচ হওক বা অন্যান্য কামবোৰহে কৰি থকা আমি দেখিবলৈ পাওঁ যাৰ ফলত আমাৰ শিক্ষা শিক্ষাৰ ক্ষেত্ৰত আমাৰ যথেষ্ট আমাৰ শিক্ষাটো আমাৰ বেয়াৰ দিশে ঢাল খাই থকা আমি দেখা পাওঁ।
হয় তুমি ঠিকেই কৈছা যে মোবাইল ফোনৰ আজিকালি মোবাইল ফোন ৰ ওলাইছে। কিন্তু, মোবাইল ফোনৰ আমাৰ ভাল আৰু বেয়া দুটা দিশ আছে। ভাল বেয়াৰ মাজত ভাল বেয়া ভাল আৰু বেয়াৰ মাজত আমি কোনটো ভাল কোনটো বেয়া আমি নিৰ্ধাৰণ কৰাটো আমাৰ আমাৰ কৰ্তব্য বা আমাৰ আমাৰ আমাৰ সেই কি বুলি কয় এইটো আমাৰ চইচ, দায়িত্ব। ঠিক সেইদৰে আমি আমি মোবাইল ফোনৰ আজিকালি তুমি কোৱা যে আজিকালি মোবাইল ফোনৰ ভালতকৈ বেয়া দিশ গেলা দিশ বোৰে মানুহে বেছিকৈ গুৰুত্ব দিয়ে। সোৱাদ গুৰুত্ব দিয়ে বা য়ত বেয়া কাম বোৰ কৰা মোবাইল ফোনৰ দ্বাৰা বেয়া কাম বোৰ কৰা দেখা পোৱা যায়। সেইদৰে মোবাইল ফোনত আমি বিভিন্ন ধৰণে যেনে অনলাই কিবা আমাৰ অনলাইন ক্লাছ অনলাইন শিক্ষা বা আমাৰ আজিকালিৰ দিনত যিবোৰ আমাৰ উম, ক এই যিবোৰ আমাৰ কচিং ক্লাছ বোৰ আছে সেইবোৰ কৰিবলৈ হলে আমাৰ বহু পৰিমাণে টকাৰ প্ৰয়োজন। এইবোৰৰ ঠাইত আমি আজি আজিকালি যদি আমি মোবাইল ফোনতে আমি অনলাইন কিছুমান শিক্ষকে পঢ়ায় বা আমাৰ বিভিন্ন ধৰণৰ শিক্ষা দিয়ে। সেইবোৰ পৰা আমি যদি কিছু শিক্ষা গ্ৰহণ কৰো, তাৰ পৰা আমি বিভিন্ন কম খৰচ বা টকাৰ, টকাৰ ৰাহি কৰিব পাৰো। বা কম খৰচতে বিভিন্ন ধৰণে শিক্ষা লাভ কৰিব পাৰো। বা আমি মোবাইল ফোনৰ দ্বাৰা ধৰি লোৱা আমি কি কোনোবা এটা শব্দৰ অৰ্থটো নাজানো সেইবোৰ সেই শব্দটোৰ অৰ্থ আমি মোবাইল ফোন তো চাব পাৰো। বা আমি আমি বিভিন্ন ধৰণে অৰ্থবোৰ আমি বিভিন্ন ধৰণে নজনা প্ৰশ্ন বা প্ৰশ্ন বা সেইবোৰৰ উত্তৰবোৰ আমি মোবাইল ফোনতে উলিয়াব পাৰো। কিন্তু সেইবোৰৰ ঠাইত আজিকালি মোবাইল ফোনত তুমি কোৱা যে, মোবাইল ফোনৰ বেয়া দিশ বোৰতহে মানুহবোৰে চকু দি বা কাম কৰে তুমি কোৱাৰ দৰে পঢ়া মেজত মা দেউতাৰ পৰা পঢ়িম বুলি চ ল'ৰা-ছোৱালী বোৰে আনে মোবাইল বোৰ আনি কিনে মোবাইল বোৰৰ ভাল কামৰ ঠাইত তেওঁলোকে ই ইন্ষ্ট্ৰাগ্ৰামত ৰিলচ বা আমাৰ উম, অলাগতিয়াল ভিডিঅ' বোৰ চাই টাইম বোৰ সময়বোৰ কটাই বা আমাৰ আজিকালি দেখা পোৱা যায়। যাই যে মানুহবোৰে মানুহবোৰে আগৰ আগৰ দিনত মবাইল মোবাইল ফোন যেতিয়া মোবাইল ফোন নাথাকিছিল ল'ৰা-ছোৱালীবোৰে খেলিবলৈ ওলাই গৈছিল। বা আমাৰ বিভিন্ন কাম কাম বোৰ কৰি কিন্তু সময়বোৰ ঘটাইছিল কিন্তু আজিকালিৰ দিনত এইবোৰ এইটোও দেখা পোৱা যায় যে, মোবাইল ফোন টো হৈছে বাৰু সেইটো বেয়া হোৱা নাই বা ভাল কামত ব্যৱহাৰ কৰিলে ভাল বাৰু। কিন্তু খেলা-ধূলা খেলা টাইম খিনিও ল'ৰা ছোৱালীবোৰে মোবাইলবোৰত ভিডিঅ' বা ভিডিঅ' বা অনলাইন খেলবোৰ খেলা খেলি টাইমোৰ সময়বোৰ কটোৱা দেখা যায়। এইবোৰ কৰোৱাৰ মোৰ মত আৰু সেইবোৰ কৰোৱা কৰাৰ ঠাইত যদি আমি অঁ, অনলাইন সেই গেম বা অনলাইন খেল বা কিবা কৰাৰ ঠাইত যদি আমি এ, অলপ যদি আমি মোবাইলত বিভিন্ন ধৰণৰ মহৎ লোকৰ জীবনী বা মহত মহৎ লোকৰ বাণী ৰ কথাবোৰ আমি শুনো বা চাওঁ সেইবোৰৰ পৰা আমাৰ বিভিন্ন সেই টো কাৰণে লাভ হয় আমি অনলাইন অঁ অনলাইন কালক্ৰমত ধৰণে লাভ হয় বা নজনা কথা জানিব পাৰা তুমি কি ভাবা এইবোৰৰ মোবাইল ফোনৰ ভাল দিশৰ ওপৰত
হয় হয় হয় আপুনি ঠিক কথাই কলে যিখিনি কলে লগতে চাবলৈ গ'লে মই ভাবো যে মোবাইল ফোনে আমাক আমি মোবাইল ফোনে আমাক কেতিয়াও বেয়া অঁ তোমাক আঁ আঁ লগত দি দিয়া নাই বা মোবাইল ফোনটো আমাৰ বেয়াৰ কাৰণে আমাৰ বা উৎপন্ন হোৱা নাই যিটো আমাৰ বৈজ্ঞানিক প যদি আমাৰ মোবাইল ফোনটো আমাৰ উৎপন্ন হ'ল বা আমাৰ আবিষ্কাৰ হ'ল সেইটো আমাৰ ভাল কামৰ বাবে আমাৰ আৱিষ্কাৰ হৈছিল। কিন্তু আমাৰ মানুহে সেইটো চিনাকো আমাৰ বেয়া বেয়া দিশতোে আমি আমি নিজে আৰু মানুহ চিনাক্ত কৰি লৈছো যে বেয়া দিশটো কিন্তু আমাক মোবাইল ফোনে যি যোনে যোনে আৰু আৱিষ্কাৰ কৰিছিল সেইটো মোবাইল ফোনটো আমাৰ বেয়াৰ কাৰণে আমাৰ আৱিষ্কাৰ কৰা নাছিল বা আৱিষ্কাৰ কৰাৰ কাৰণে বেয়াৰ কাৰণে আৱিষ্কাৰ কৰা নাছিল ভাল কামৰ কাৰণেহে। আৱিষ্কাৰ কৰিছিল লগতে চাবলৈ গলে মবাইল ম ফোন মল ফনে আম বৰ্ত সময়ত ব আমাক আগুৱাই লৈ গৈছে অসমকে হওক বা ভাৰতকে হওক। আমি চাবলৈ গ'লে প আগৰ হয় আগৰ দিনত আমি। চাবলৈ গলে আমাৰ মোবাইল ফোন নোহোৱাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ দূৰ দৰণিত থকা কা লোকসকলক আমি অ লগ পোৱা নাছিলো অ বা যাবৰ বাবে আমাৰ ৰাস্তা ঘ আমাৰ ঠিক নাছিল তেতিয়া আমাৰ চিঠিৰ যোগে বা আমাৰ বিভিন্ন ধৰণৰ নথি পত্ৰ বোৰ আদান প্ৰদানৰ কাৰণে আমাৰ আঁ হোষ্টেলত আৰু সেই বোৰ আমাৰ জমা কৰা হৈছে বা সেই বোৰ বহুত দিন ধৰি তাতেই জমা থাকে বা কিছুদিন পিছতহে বা বহুত দিনৰ পিছতহে সেইবোৰ সেই ঠাইলৈ যাই পাই আৰু আমি য'ত আমি সেইবোৰ পঠিয়াওঁ। যাৰ ফলত আমাৰ বহু সময় আমাৰ লজ হোৱা আমি দেখিবলৈ পাওঁ কিন্তু আমি মোবাইল ফোন যেতিয়াৰ পৰা আমি আমাৰ বৰ্তমান সমাজত আমাৰ আৱিষ্কাৰ হ'ল তাৰ ফলত আমাৰ আমাৰ বৰ্তমান সেইবোৰ আমাৰ নাটনি আমাৰ বৰ্তমান নোহোৱা হবলৈ ধৰিছে বা নাইকিয়াই হৈ গৈ হৈছে আমাৰ বহুত পৰিমাণে গতিকে আমাৰ মোবাইল ফোনটোটো আমাৰ ভাল কাৰণতে আমি ব্যৱহাৰৰ কৰাটো আমাৰ বাবে অত্যন্ত জৰুৰী। বা আমাৰ মই কলোৱে মোবাইল বোৰ আমি লাগতিয়াল কামত ব্যৱহাৰ কৰি থাকোঁ লগতে আমি চাবলৈ গলে যে আমি ব্যৱহাৰটো কৰি থাকো তাৰ লগত যে আমাৰ সময়ৰো অপব্যয় হৈছে সেইটো আমি কোনেও নাভাবো আমি সেইটো ভবাৰ কাৰণে আমি নিজেও আমি আগ্ৰহী নহয় বা আমি আনেও যে সেইটোৰ ওপৰত আগ্ৰহী নহয় সেইটো আমি পৰিল কৰো বৰ্তমান সময়ত গতিকে আমাৰ সময় অপচয় নকৰি আমি যাতে মোবাইল ফোনটো আমি ভাল কামত ব্যৱহাৰ কৰোঁ সেইটোৰ প্ৰতি আমি সকলোৱে আৰু গুৰুত্ব দিয়াতটো অত্যন্ত
জৰুৰী হয় হয় এইটো ঠিকেই কৈছা যে মোবাইল ফোনৰ দ্বাৰা আমাৰ বিভিন্ন তাৰমানে আমাৰ যিবোৰ চিঠি বা আমাৰ নথি পত্ৰ পষ্টেল পষ্টেল দ্বাৰা আমি পোষ্ট অফিচৰ দ্বাৰা আমি পঠাবলগীয়া হ'লে আমাৰ ক এ এখন এখন দেশ বা এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ পঠিয়াবলৈ হ'লে নাই বুলিও আমি আজি দিলেও তাৰ পিছত পোন্ধৰ বা বাৰ দিন পিছত নেক্স পাৰ বাৰ দিন পিছতে সেই জাগা সেই জ যালৈ যলৈ পঠাও আমি তলৈ যাই পাই কিন্তু আজিাল এইটো ঠিকেই কৈছা যে এইটো ঠিকে কৈছা যে আজিকালিৰ দিনত মোবাইল ফোন হোৱাৰ পৰা আমাৰ এইবোৰ কাৰণত যিবোৰ কথা আমি অলপো অলপ সময়ৰ ভিতৰতে ক'ব পাৰো বা এটা এটা কিবা ফোন কৰিলে আমি পাওঁ। সেইবোৰ সেইবোৰ ক্ষেত্ৰত মোবাইল ফোন ভালেই ভাল মানে মোবাইল ফোন ওলোৱাৰ পৰা আমাৰ বিভিন্ন ধৰণে উপকাৰ হৈছে এইবোৰ কাৰণত আৰু ঠিক এইদৰে আমি মোবাইল ফোনত আজিকালি দেখা পাও যে বিভিন্ন ধৰণৰ মানুহবোৰে বিভিন্ন ধৰণৰ বেয়া বস্তু চাই বা বেয়া কাম বেয়া, বেয়া বস্তু ঠিক সেইদৰে নহয় আৰু কিন্তু আমাৰ সৰু ল'ৰা। লৰা ছোৱালীৰ বাবে সেইবোৰ বেয়া বা আমি বেয়া বুলি ভাবো, এইবোৰ সৰু ল'ৰা ছোৱালীসকলে। চাই বা সেইবোৰ কাম কৰি আমাৰ বিভিন্ন ধৰণে নিজৰ ক্ষতি সাধন কৰা দেখা যায়। বা আজিকালিৰ দিনত। এই অনলাইন গেমবোৰ খেলি বিভিন্ন ল'ৰা ছোৱালীয়ে নিজৰ জীৱন ত্যাগ কৰা বা আমাৰ এই। জীৱন ত্যাগ কৰা বা মানে কি আৰু কিবা এটা খ গেম খ খেলি থাকিলে গমেই নাপায়। পাইছে কি কৰি আছে দ বা কোন কোনখন দেখ। ত আছে গমেই নাপায়, এইবোৰ কাৰণত বিভিন্ন ধৰণে ল'ৰা। ল'ৰা ছোৱালীসকল ক্ষতি সাধজন হয় বা সময়ৰ অপচয় হোৱা দেখা যায় এইবোৰ ক্ষেত্ৰত মোবাইল ফোন বেয়া কিন্তু মোবাইল ফোন। বয়া তুমি কৈছা যে মোবাইল ফোনৰ বেয়া দিশ বোৰ আমি মোবাইল ফোনে আমাক বেয়া দিশ বোৰ দিয়া নাই আমি। বেয়া দিশ বোৰ নিজে লৈছো।
হয় আপুনি ঠিক কথাই কলে যে এইটো অ আপুনি। ক'লে যে আমাৰ বৰ্তমান চলি থকা এক ঘটনা যে আমাৰ মোবাইল ফোনটো আমাৰ। ৱহাৰ আমাৰ যিবিলাক আম মবাইলত নকবলগীয়া কাম আছে সেইবোৰ আমাৰ। বহু লোকে আমাৰ। প্ৰাণ আৰু হত্যা নিজৰ দেশ ত্যাগ কৰা আমি দেখিবলৈ পাওঁ, গতিকে আমি সেইবোৰ কোনেও। কৰিব নালাগে বা আমি নকৰিবওলগীয়া কাম বোৰ আমি কিয় কৰো আমি কোনেও কৰিব নালাগে সেইটো। আমাৰ মোবাইল ফোনটো ভাল কামৰ বাবে আমাৰ আৱিষ্কাৰ হৈছে গতিকে আমি সেই ভাল দিশ বোৰ য। যাতে আমি সাঙৰি ল'ব পাৰো সকলোৱে বা ভাল কথাবোৰ যাতে আমি জানিব পাৰো মোবাইল ফোনৰ পৰা। তাৰ প্ৰতি আমি সকলোৱে আগ্ৰহ- হোৱাামতটো উচিত বা লগতে আৰু হয় মই পোন প্ৰথমে নিজ। যে আৰু মোবাইল ফোনটোৰ ভাল দিশৰ ওপৰত অধ্যয়ন। কৰিব লাগিব বা নিজেও জানিব লাগিব লগতে। উঠি অোৱা নৱপ্ৰজন্মক বা সৰু ল'ৰা ছোৱালীবোৰকো আমাৰ। এই মোবাইল ফোনৰ সৎ ব্যৱহাৰৰ কথা যাতে আমাৰ। সকলোৱে জানে তাৰ প্ৰতিও আমি সকলোৱে সচেতন হ'ব লাগিব বা আমাৰ। এইটো গুৰুত্ব যে এইটো আমাৰ এইবোৰ কথা যাতে আমি সকলোকে আৰু। জনাব পাৰো আৰু ভাল।
হয় হয় তুমি এইটো ঠিকেই কথা কৈছা যে আমি নৱ প্ৰজন্মক। নৱপ্ৰজন্মক আমি অ এইটো শিকাই দিয়া উচিত যে ভাল বেয়া। গুণটো মানে ভাল টো ভাল দি। দেখাই দিয়া উচিত বা, আমি এ ভা তেওঁলোকক কোনটো ভাল হ'ব বা তেওঁলোকেতো সৰু ল'ৰা- ছোৱালী বোৰে নাজানে ন, কোনটো ভাল কোনটো বেয়া আমি ভাল টো শিকাই দিয়াটো উচিত মোবাইল ফোনৰ বিষয়ে।
হয় গতিকে দিয়ক কথা পাতি ভাল লাগিল বহুতো নজনা কথা জানিব পাৰিলো।
মই মোবাইল ফোনৰ বিষয়ে বহুত নজনা কথা জানিব পাৰিলো আপোনাৰ পৰা ধন্যবাদ।
কেতিয়াবা আকৌ কথা পাতিম ঠিক আছে দিয়ক ধন্যবাদ দিয়ক।
উম।